ভাল তুমি
আহ ভালে আছোঁ ৰ'বা
অ ময়ো ভালে আছোঁ। হয় শুনা পাই আছোঁ।
উম।
অ' আজি ভাবিছিলো অন্ন শিক্ষাৰ অলপমান বিষয়ে আলোচনা কৰো।
অ থিকে, বহুত ভাল বিষয় এটা তুমি আজি বাছি লৈছা নিশ্চয় মানে বৰ্তমান সময়ততো অনলাইন শিক্ষা ব্যৱস্থাটো এক মানে গুৰুত্বপূৰ্ণ অংশই হৈ পৰিছে।
হয় ঠিকেই কৈছা বিশেষকৈ ইণ্টাৰনেট আৰু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে অনলাইন শিক্ষাৰ জনপ্ৰিয়তা বহুগুণে বৃদ্ধি পাইছে আৰু কভিড উনৈশৰ সময়ৰ পৰা ছাত্ৰ ছাত্ৰী মানে লকডাউন আৰু বাহিৰ ওলাব নোৱাৰিছিল তেতিয়া তেওঁলোকে অনলাইনৰ জৰিয়তে শিক্ষা ব্যয়ৱস্থা গ্ৰহণ কৰিছিল।
হয়, হয়, হয় মানে আগতে মানে শিক্ষা মূলত মানে বিদ্যালয় আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্য়ালয় শ্ৰেণীকোঠাৰ মাজতে মানে সীমাবদ্ধ আছিল কিন্তু এতিয়া মানে ঘৰত বহিয়ে বিভিন্ন বিষয় শিকিব পৰা গৈছে। এতিয়াৰ মানে অনলাইনৰ জৰিয়তে মানে এইবোৰ সমূহ বিষয় ইমান সহজ ভাৱে বা ক'তো নোযোৱাকৈ শিকিব পৰা গৈছে হয়নে?
হয় ঠিকেই কৈছা। মানে অনলাইন শিক্ষা বুলি কলে তুমি কি বুজা?
আ' অনলাইন শিক্ষা মানে হৈছে ইণ্টাৰনেটৰ সহায়ত ডিজিটেল মাধ্যমৰ জৰি়য়তে মানে পাঠদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া ইয়াত মানে এ শিক্ষক আৰু শিক্ষাৰ্থী একে স্থানত নাথাকিলেও শিক্ষা কাৰ্যটো মানে চলি থাকে।
কৰৰ উপকৰণৰ প্ৰয়োজন যেনে সাধাৰণতে স্মাৰ্টফোন, কম্পিউটাৰ, টেবলেট, ইণ্টাৰনেট সংযোগ আৰু কিছুমান শিক্ষামূলক এপ্লিকেচন বা প্লেটফৰ্মৰ প্ৰ প্ৰয়োজন হয় যদি আমাৰ ইণ্টাৰনেট ভালদৰে সংযোগ নহয় যেতিয়া এইটো মানে আমি অনলাইন শিক্ষাটো ভালদৰে কৰিব নোৱাৰো।
হয় হয় একদম ঠিক কথাকে কৈছা তুমি। আচ্ছা, এতিয়া যদি মই তোমাক সুধো যে অনলাইন শিক্ষাৰ আৰম্ভণি কেনেকৈ হৈছিল অকণমান তুমি ক'ব পাৰিবা নেকি।
নিশ্চয় পাৰিম। আ' অনলাইন শিক্ষাৰ আৰম্ভণি বহু বছৰ আগতে আৰম্ভ হৈছিল কিন্তু কভিড নাইনটিনৰ সময়ৰ পৰা আহ' ইয়াৰ ব্যয়ৱহাৰ বহুত বেছি বৃদ্ধি পাইছিল যিহেতু মই কলোৱেই যে বিদ্যালয় মহাবিদ্যালয় আদি বন্ধ আছিল। বাবে ছাত্ৰ ছাত্ৰীয়ে ওলাই যাব নোৱাৰিছিল সেই সময়ত মানে আ' শিক্ষা ব্যৱস্থাটো অনলাইনৰ জৰিয়তে হৈছিল আমি অনলাইনৰ জৰিয়তে শিক্ষা্ৱস্থা গ্ৰহণ কৰিব পাৰিছিলো।
হয় হয়। মানে সেইসময়ত আ মানে ছাত্ৰ ছাত্ৰীসকলে মানে যিহেতু ক'তো ওলাই যাব পৰা নাছিল সেই গতিকে মানে ঘৰত বহিয়ে পঢ়া শুনা অব্যাহত ৰাখিব পাৰছিল হয় নে?
হয় ঠিকেই কৈছে কৈছা আৰু বহুত উম উম শিক্ষকে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ শিকিছিল যিহেতু মানে আগৰ আ' শিক্ষকসকলে মানে এইবোৰ বেছি নাজানিছিল প্ৰযুক্তি। বিষয়ে কিন্তু এই সময়ত মানে আ শিক্ষকসকলৰ প্ৰযুক্তিৰ বিষয়ে জানিবলৈ ধৰিলে।
হয়, হয়, আৰু মানে ইয়াত বহু সুবিধাও আছে আৰু কিছুমান অসুবিধাও আছে যদি মই তাত সুধো যে অনলাইন শিক্ষাৰ প্ৰধান সুবিধাসমূহ কি কি তুমি ক'ব পাৰিবানে?
হয় ঠিকেই কৈছা অনলাইন শিক্ষাৰ বহুতেই সুবিধা আছে। অ' যেনে অ' প্ৰথমতে যিকোনো স্থানৰ পৰা বহি এই কাম কৰিব পাৰি মানে শিকিব পাৰি তাৰপিছত সময়ৰ বিভিন্ন যথেষ্ট অপচয় নহয়। আৰু বিশেষকৈ দূৰৱৰ্তী ছাত ছাত্ৰ ছাত্ৰীসকলে উম অ' অহা যোৱা কৰোতে বহুতেই সময় লাগে কিন্তু এই, অ'ইয়াৰ জৰিয়তে এই সমস্যাবোৰ দূৰ হৈছে আৰু আহ শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুযায়ী যিকোনো শিক্ষকৰ পৰা এই জ্ঞান লাভ কৰিব পাৰে আৰু যিহেতু এই প্ৰগ্ৰেমবোৰ মানে ৰেকৰ্ড হৈ থাকে বিভিন্ন এপ্লিকেশ্যনৰ বাবে সেয়েহে তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী যেতিয়া মন যায় সেই সেই তেতিয়া এই ৰেকৰ্ডিংবোৰ শুনিব পাৰে।
হয় হয়, তুমি একদম ঠিক কথা কৈছা মানে এইটো যিহেতু অনলাইন মাধ্যমত নিজৰ ঘৰতে মানে বহি পঢ়া শুনা কৰিব পাৰি সেই গতিকে মানে সময় আৰু যাতায়তৰ যাতায়াতৰ যি মানে সময় যায় যাতায়াত কৰোঁতে সেইটো সময়টোও বাছে। আৰু ই মানে সঁচাকৈ এটা উপকাৰী মাধ্যম। বিশেষকৈ মানে আ' এ দূৰৱৰ্তী অঞ্চলত বাস কৰা শিক্ষাৰ্থীসকলৰ বাবে মানে বহুত সহায় হৈছে। যদি মই তোমাক এতিয়া সুধো যে অনলাইন শিক্ষাই মানে জ্ঞান আহৰণৰ ক্ষেত্ৰত। কেনেদৰে সহায় কৰে। অকমান কোৱাচোন ইয়াৰ বিষয়ে?
হয় নিশ্চয় পাৰিম। অ' এই শিক্ষাৰ্থীসকলক বিশ্বৰ বিভিন্ন বিশেষজ্ঞ শিক্ষক আৰু প্ৰতিষ্ঠানৰ পাঠ লাভ কৰাৰ সুযোগ দিয়ে, অ' তেওঁলোকে ভিডিঅ', অ' ই বুক, প্ৰেজেন্টেচন আৰু বিভিন্ন অনলাইন সম্পদ ব্যৱহাৰ কৰি অতিকে জ্ঞান আহৰণ কৰিব পাৰে মই যিহেতু কলো এই যে নিজৰ অ', ইচ্ছা অনুযায়ী যিকোনো শিক্ষকৰ পৰা জ্ঞান আহৰণ কৰিব পাৰে আৰু ভাৰতত থকা ছাত্ৰ এজনে আমেৰিকাৰ আমেৰিকাত থকা শিক্ষক এজনৰ পৰাও জ্ঞান আহৰণ কৰিব পাৰে, এইটো মানে ইয়াৰ বহুতেই সুবিধা আছে মানে ইয়াৰ বহুতেই জ্ঞান আহৰণ কৰিব পাৰি।
হয় হয় একদম তুমি ঠিক কথাকে কৈছা, মানে, আহ ৰেকৰ্ড ৰেকৰ্ড কৰা ক্লাছসমূহৰ বাবে বাৰে বাৰে মানে চাই বিষয় বস্তু মানে সহজে মানে বুজি লব পাৰি ধৰা মই যদি এটা অ' গণিতৰে কিবা এটা অংক মই এবাৰ বুজি নাপালো। সেই বস্তুটো আকৌ এবাৰ মই পুনৰাই ভিডিঅ'টো আগৰ আৰম্ভণিৰ পৰা চাই মানে সেই অংকটো বুজাত মানে সুবিধা হয়, এনেকুৱা ধৰণৰ সুবিধা কিছুমান হয়, নহয় জানো?
হয় ঠিকেই কৈছা আৰু বাৰু অনলাইন শিক্ষাত শিক্ষাৰ্থীয়ে নিজৰ গ গতি অনুসৰি শিকিব পাৰি নেকি?
উম, নিশ্চয় নিশ্চয় মানে কাৰণ, কিয় মানে ৰেকৰ্ড কৰা হয় যিহেতু মানে ৰেকৰ্ড থাকে ৰেকৰ্ড কৰা ক্লাছসমূহৰ বাৰে বাৰে চাই বস্তুবিলাক মানে সহজে বুজি ল'ব পাৰি আৰু এইটো মানে অফলাইন শিক্ষা ব্যৱস্থাত টো সম্ভৱ নহয়। এ, শিক্ষক বা শিক্ষয়িত্ৰীয়ে তোমাক এবাৰ বা এবাৰ সুধিলে এবাৰ বুজাই দিলে সেই বস্তুটো আৰু তুমি এবাৰ যদি সুধিলা তেতিয়া ক'লে বাৰে বাৰেতো তেওঁলোকে বা শিকাব বা বুজাব সময়ো নহ'ব বা নোৱাৰিব সেনেকৈ, গতিকে এই অনলাইন মাধ্যমত সেই বস্তু তুমি এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ তুমি, অ' যিয়ে মানে বুজি নাপালে ভিডিঅটো' চাই মানে শিকিব পাৰিবা, এইটো এটা মানে সুবিধা আৰু।
অ, এ ঠিকেই কৈছা।
আ, কিন্তু মানে এই অনলাইন শিক্ষাৰ কিছুমান অসুবিধাও আছে, হয়নে?
অ', নিশ্চয় আছে যেনে সকলো শিক্ষাৰ্থীৰ ওচৰত সমান ভাৱে ইণ্টাৰনেট বা ডিজিটেল সঁজুলি উপলব্ধ নহয় এইটো এটা ডাঙৰ সমস্যা, মানে কিছুমান শিক্ষাৰ্থী থাকে যিবোৰ দুখীয়া অৱস্থাৰ। অ' তেওঁলোকে মানে এই ইণ্টাৰনেট বা আ' ডিজিটেল মাধ্যমেৰে সঁজুলিবোৰ কিনি কিনিব নোৱাৰে, সেয়েহে তেওঁলোকে অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়। আৰু বিশেষকৈ আহ আৰু আৰু বিশেষকৈ গ্ৰাম্য অঞ্চলত নেটৱৰ্ক সমস্যাৰ বহুতে অসুবিধা, আ কেতিয়াবা দুৰ্বল নেটৱৰ্কৰ নেটৱৰ্ক ইন্টাৰনেট সংযোগৰ বাবেও ক্লাছ সঠিকভাৱে কৰিব ব নোৱাৰি।
হুন, হয় হয়, ঠিক কৈছা, এতিয়া গাঁও অঞ্চলতো ইণ্টাৰনেটটো দুৰ্বলেই হয় আৰু সেইবাবে মানে ক্লাছবোৰ কৰাতো অসুবিধা হয় আৰু তেওঁলোকৰ, এইটো মানে অসুবিধা এটা আছে কিছু কিছু ঠাই ভেদে, তাৰপিছত যদি মানে অনলাইন শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ এই যোগাযোগ যিটো ব্যৱস্থা এই ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হয় তুমি অকমান কবা নেকি?
অ', অনলাইন যোগাযোগ হয় যদিও মুখামুখি শ্ৰেণীকোঠাৰ দৰে নহয় আমি যেতিয়া ধৰক কিছুমান ছাত্ৰ ছাত্ৰীয়ে এইবোৰ বুজিবলৈ অসুবিধা অনুভৱ কৰে আমি যদি অফলাইন ক্লাছত ক্লাছ কৰোঁ তেতিয়া আমি এইবোৰ মুখামুখিকৈ বুজি ল'ব পাৰোঁ কিন্তু উম এই অনলাইন শিক্ষা দিতো নোৱাৰো ফলত কিছুমান ছাত্ৰ ছাত্ৰীয়ে বুজিবলৈ অসুবিধা অনুভৱ কৰে। আৰু অম কিছুমান অম, আৰু কিন্তু অফলাইন শিক্ষাত যিটো নহয় আমি অফলাইন শিক্ষাত পুৰা মুখামুখিকৈ অ' নিজৰ শিক্ষক বা ছাত্ৰ ছাত্ৰী হওক একেলগে, উম পঢ়িব পাৰে।
অ, ইয়াৰ লগতে মই আৰু এটা কথা যোগ কৰিব বিচাৰো ফলত মানে কি হয় অফলাইন বা অফলাইন শিক্ষাত ধৰা তুমি কিবা এটা বিষয় বুজি পোৱা নাই শিক্ষকে পঢ়াই থাকোতে তুমি লগা লগ সেইটো মানে শিক্ষকক সুধিব পাৰা হয়নে যে ছাৰ বা বাইদেউ মই এইটো বুজি নাপালো মোক আকৌ এবাৰ বুজাই দিয়ক সেইটোৰ বস এইটো মানে তুমি, তেতিয়াতো বা অনলাইনত তুমি এইটো ক'ব নোৱাৰা, হয় নে নহয়? তেনেকুৱা ধৰণৰ মানে এটা বাৰ্তালাপৰ আদান প্ৰদান যিটো, সেই আদান প্ৰদানটো মানে অনলাইন মাধ্যমত নহয় যিহেতু মানে অকণমান সেইটো মানে এটা পাৰ্থক্য এটা থাকে।
হয় ঠিকে কৈছা আৰু ইয়াত মনোযোগ ধৰি ৰখাটো অলপমান কঠিন নহয় নে?
উম, উম, ঠিক আছে তুমি মনোযোগৰ কথা আতে মানে মোৰ এটা কথা মনত পৰিল যে মই মানে এতিয়া বৰ্তমান চৰকাৰী চাকৰিৰ প্ৰস্তুতিৰ বাবে মই প্ৰস্তুতি কৰি আছোঁ সেই গতিকে মই বেছিভাগ অনলাইন মাধ্যমতে মানে মই ইউটিউবৰ জৰিয়তে মই ক্লাছবোৰ চাওঁ আৰু তেতিয়া মানে ধৰা যদি কিবা এটা কবাৰ পৰা মেছেজে আহিল বা কোনোবাই কিবা এটা ক'লে তেতিয়া মানে মই সেই ক্লাছটো এৰি আকৌ মই সেই বেলেগ ফালে মানে মনটো গুচি যায় ফলত মানে মনোযোগটো মানে সেইখিনি সময় তাত গুচি যায় আৰু বহু বহু সময় মানে অপচয় হৈ যায়, সেনেকুৱা ধৰণৰ মানে কিছুমান অসুবিধাও আ ছে লাইন মাধ্যমত, তুমি কি কোৱা এই বিষয়ে?
ঠিকেই কৈছা বিভিন্ন সামাজিক মাধ্যম যেনে গেম সামাজিক মাধ্যম যেনে ইনষ্টাগ্ৰাম ফেচবুক টুইটাৰ আদিৰ ফলত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ পৰিৱৰ্তে এইবোৰৰ লগত ব্যস্ত হৈ থাকে ঘৰত তেওঁলোকে বহুত সময় অপচয় কৰি দিয়ে।
হয় হয় একদম ঠিক কথাকে কৈছা মোৰো ঠিক সেনেকুৱাই হয় মানে মই এদিন ভাবিছিলোঁ মই প্ৰায় এঘণ্টামান এটা ক্লাছ কৰিলোঁ ক্লাছটো কৰি মই ভাবিলোঁ যে পাঁচ মিনিট সময় এটা মই জিৰাই লওঁ সেই পাঁচ মিনিট সময় মই ইনষ্টাগ্ৰামে ৰিলচ চাওঁ সেনেকৈ চাওঁতে মানে সেই পাঁচ মিনিটটো গৈ মোৰ কেতিয়া আধা ঘণ্টা এঘন্টা হৈ গ'ল মই গমেই নাপালো তাৰ পিছত মই উপলব্ধি কৰিলো যে মইচোন পাঁচ মিনিট চাম বুলি মই আজি আধা ঘন্টা এঘণ্টা সময় গুচি গ'ল এনেকুৱা ধৰণৰ কথা মানে কিছুমান হয়তো সকলোৰে লগতো হ'ব পাৰে। তুমি কি ভাবা এই ক্ষেত্ৰত?
মিলাই ল'ব লাগে যে আমি এইখিনি সময়ত কৰিম বুলি ভাবিছো যেতিয়া কৰিমেই। আমি সদায় অ' আমি মানে সময় অ' পচয় কৰিব নালাগে কেতিয়াও
হয় হয় তুমি একদম সঠিক কথাকে কৈছা গতিকে মানে যেনেকে সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে এই অনলাইন শিক্ষা মাধ্যমৰো ভাল আৰু বেয়া দুটা দিশ আছে যিখিনি আমি এতিয়া আলোচনা কৰিলোঁ গতিকে মই ক'ব বিচাৰোঁ যে মানে ভালখিনি গ্ৰহণ কৰি এই বেয়া দিশ খিনিৰ পৰা আঁতৰি যদি থাকে তেতিয়া মানে ইয়াৰ মানে এই অনলাইন মাধ্যমৰ সুবিধা খিনি লব পাৰিব হয়নে
হয় ঠিকেই কৈছ তুমি কোৱা মতে অ মানে সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে আমি তাৰ এই বেয়া দিশতটো আঁতৰাই পিনে আমি সদায় ভাল দিশতটো আকোৱালি আকোৱালি ল'ব লাগে যাতে আমাৰ সদায় এই বস্তু লাভান্বিত হ'ব পৰো না কিবা তাৰ অপকাৰিতাৰ পৰা আমি ক্ষতিগ্ৰস্ত হ'ব বাৰু
হয় হয় একদম ঠিক কথাইে কৈছা সেনেকুৱাই আৰু গতিকে আমি আমাৰ আজি বাৰ্তালাপটো প্ৰায় এতিয়া শেষৰ ফালে আহিছো পাছত আমি আৰু সুবিধা হ'লে ইয়াৰ বিষয়ে অনলাইন মাধ্যম শিক্ষাৰ মাধ্যমৰ বিষয়ে ভালকৈ আৰু আলোচনা কৰিম ন
তাকেই ত দিয়া হলে আজিলে ইমানতে এৰো
উম ঠিক আছে ধন্যবাদ ভাল লাগিল তোমাৰ লগত কথা, পতি
অ' দিয়া বিদায়